অ কোৱা
অ কি কৰিছা?
এ এনে বহি আছো তুমি
হয় নেকি? ময়ো বহিয়ে আছোঁ ।
অ বহুত গৰম দিছে । কেন
উম তোমালোকৰ ফালে লাইন আছে নে অ আমাৰো গুচি গ'ল ।
উম বহুত গৰম দিছে ।
কি যে কৰে ন ই খেতি চেতিৰ মানুহ বিলাকে লাইন চাইন। কাটি দিয়ে ইমান গৰমত কাটিব নালাগে।
সেইটোয়ে ৰাতি কাটিলে আৰু বেয়া লাগে এতিয়াতো দিন হৈ আছে ইমানো। প্ৰব্লেম নাই ন
অ ৰাতি কাটিলেতো আৰু প্ৰব্লেম হয় মানুহ বিলাকত টোপনি নষ্ট হয়।
আৰু হেৰি মস্কিটো নেটটো যে এইটো কি কয় এচামিচত আঁঠু আঁঠুৱা আঁঠুৱা চাগে ন। আঠুৱা লগালেতো আৰু বতাহ নোসোমাই।
আাঠুৱা লগা লওঁ আৰু বতাহ নোসোমাই আৰু গৰম লাগে। ফেন চলা নচলা। সমান হৈ যায়
উম সেইটোৱে আৰু তাৰ ভিতৰত লাইন গুচি গ'লেতো আৰু গৰম লাগে।
অহ
অ বহুত গৰম বিচাৰে
গৰম দিছ বাহিৰত অলপ বতাহ চলি আছে বাৰু আজি
আমাৰ ইয়াতেতো বতাহ নাই মই বাহিৰতে ৰখি আছো।
অলপ বতাহ দি আছে।
অ ঘৰত কোন কোন আছে তোমাৰ।
মই অকলেই থাকো। কু ঘৰত
ফেমিলি নাই নেকি?
নাই
অকলে থাকা‌।
পিজিত থাকোঁ।
অ পিজিত থাকা
আহ
তেতিয়া হলেতো ঠিকেই আছে এনে ফেমিলীত কোন কোন আছে?
ফেমিলি আছে দূৰত বহুত ত মানুহ ঢেৰ মানুহ মা দেউতা আইতা ককা।
অ চব আছে জইণ্ট ফেমিলি ন।
আহ চবে একেলগে থাকে আৰু একেলগে থাকি খাই ভাল পায়।
অঁ তুমি বেয়া কোৱা সেইকাৰণে পিজিত আহি গলা।
অ মানে অ আৰু মোৰ অলপ এইফালে পঢ়িবও লাগে।
উম
তাৰ কাৰণে মই আহি গলো।
অলপ পঢ়িব লাগে।
অলপ নহয় মানে। মানে ইয়াতে অলপ মানে বেছি সুবিধা হয়। পি জিত থাকি যদি মই পঢ়াটো কমপ্লিট কৰোঁ
বুজিছো বুজিছো নিজে কাম চাম কৰিব লাগে।
অ সেইটোতো হয়ে। মোৰ মানে এটা মানে মন আছিলে। মোৰ মানে এটা মানে মন ইচ্ছা আছিলে যে মই পিজিত থাকি পঢ়িম।
উ মোৰো মন নাছিলো জানা হোষ্টেলত থাকি পঢ়িব। এতিয়া উম টাইম নাই ন। এতিয়া মই ডিগ্ৰী কৰি আছো ডিগ্ৰী কমপ্লিট হৈয়ে যাব ঘৰৰ ওচৰতে ললো। আৰু উপায় নাই। এতিয়া
এতিয়া আৰু অপচন নাই ন এনে বেলেগ কৰ্চৰ কাৰণে যাব পাৰা বাহিৰত ললে পিজিত লব পাৰি
বা কি কলা?
মানে যদি এনে বেলেগ কৰ্চ যদি কৰা ত বেলেগ জেগাৰ পৰা কৰিলে তেতিয়া পিজিত থাকিব পাৰি আৰু।
অ সেইটো থাকিব পাৰি।
সেইটোৱে
অমান ৱাই ফাই লৈছোঁ মই পাহৰিয়া গৈ আছিলোঁ ৰাস্তাত কাৰ
অ আকৌ যোৱা আকৌ যোৱা উম উম হেল্ল' হেল্ল'
হেল্ল' হেল্ল'
হেল্ল' হেল্ল' আহ ক'ত গৈছিলা
হেল্ল' শুনা শুনা পাইছা?
অ, পাই আছো ক'ত গৈছা?
এক নছিল এ মায়ে কৰি দিছিলে
অঁ অঁ।
শুনা পালা।
পিছত অ পাইছো। পিছত লাইন আহিলে? আহি গল লাইন।
লাইন মই ঘৰৰ পৰা ওলাই আহিলো, অ নাই অহা নাই লাইন। অকনমান ৰাস্তা ফালে ওলাই আহিছো। নাই এতিয়া বতাহ দি আছে। ভাল লাগি আছে।
মোৰ এই পি জি ৰুমটোৰ উইণ্ডোটো দি পেলাই যে এটা ডাঙৰ কঠাল গছ আছে তাতে কঠাল লাগি আছে বহুত বিলাক মানে। মই সেইবিলাকেই। চাই আছো।
অ, ময়ো চাই আছো কঠাল গছ এটা। সেইটো চাগে বেলেগ কঠাল। গছাই তোমাৰ এ ত মন্দিৰ চাই আছো
আচ্ছা। মানে এই হয় নেকি।
আহ।
তোমাৰ ঘৰ ইফালে নেকি, শীতলা মন্দিৰৰ ওচৰত? ওচৰত,
অঁ। চিনি পোৱা নেকি?
শীতলা মন্দিৰৰ মানে বহুত দূৰ আগত এটা পিজি আছে না মানে।
আহ অ। অকনমান ৰাস্তা দি খোজ কাঢ়ি আহো, ভাল লাগিব গৰমত।
অহ। ৰদ আছে ন ৰাস্তাত?
উম বহুত ৰদ। ঘৰত থকাতকে ৰাস্তাত ওলাই গৈ থাকিলে আৰাম লাগে।
অ, ৰাস্তাৰ বতৰটো ফ্ৰেছ হয় ন। একদম।
কিন্তু ৰাস্তাতে মতা মানুহকেইটা ৰখি থাকে না, লাজ লাগে আহিবলে।
অ এইটো বা আছে এইটো থাকিবই গলি বিলাকত বেছি থাকে।
বেছি থাকে সিহঁতে ঘৰ বাৰী নাই ন সেইকাৰণে।
অ
কোৱা তাৰ পিছত? কোৱা তাৰ পিছত?
পিছত আছোঁ আৰু।
আৰু বহুত বিলাক
তাৰ পিছত অ
চাই আছো এইটো কঠাল লাগিছে আছে কিন্তু মানুহ বিলাক কেনেকুৱা কঠাল বিলাক গছতে আছে।
এ পকিলে খাব এনে খাব নেকি। উ
পকিছে ইমান দিন ধৰি লাগি আছে কিয় নপকিব,
উম,
কঁঠাল পকি গল নাই? বেলেগৰ ঘৰৰ গছ মই আনিব নোৱাৰিম। বহুত শিক মানুহ হয় মানে একদম গছৰ পাত গছৰ পাত এটা ছিঙিলেও মানে একদম
অ কচুৰ পাত তু চিঙিনৈ দিবই এটা চিঙি চোৱা না?
নাই নিদিয়ে নিদ দিয়ে
সি ছিঙিছিলা কেতিয়াবা?
ছিঙিছিলো মানে এই ইয়াত তাতে হেৰি পাতিছে না নৰসিংহ পাত আছে যে।
অহ
নৰসিংহ পাতৰ ভাজি বনাই, খাব কিমান ভাল লাগে ন। পকৰি বনাই খাব ত য এদিন মানে এটা মানুহে ছিঙি আছিলে। পিছত কৰিছো নিচিঙিব।
অ বা
সেইটোৱে মানে আৰু কিঙিবও মানে নোৱাৰি নাই নাই সেতো নাখাব এনেই সিহঁতে মানে ষ্টাইলৰ কাৰণে ৰাখিছে আৰু সেই ইহঁতৰ গছৰ পাত বিলাক পুৰা ৰাস্তা তাত পৰি থাকে মানুহ হৰা মানে অহা মানুহে অহা যোৱা কৰি থাকে তেনেকুৱা অৱস্থাতটো পৰি থাকে কিন্তু তেতিয়া একো প্ৰব্লেম নহয় সিহঁতৰ কিন্তু কোনো নহয় মানে চিঙিলে তেতিয়া সিহঁতৰ প্ৰব্লেম হয় আৰু
উম ৰাস্তাততো ঝাৰু নিদিয়ে চাগে কেতিয়াও
পিছত তুমি কিমান দূৰ গলা খোজকাঢ়ি খোজকাাঢ়ি
মই এই ওচৰলৈকে গৈছিলো আমাৰ ঘৰৰ ওচৰলৈকে গৈছিলো অ গৰম লাগে বাহিৰত
বতাহ ললা
বতাহ লোৱা নাই বাহিৰত আৰু গৰম লাইন আহিছে আমাৰ ঘৰ ঘৰত
লাইন আহি গ'ল ন
তোমালোকৰ আহিছে
আহি গল কেতিয়াবাই আহি গ'ল লাইনতটো এনেকুৱাই আহি থাকে গৈ থাকে
উম উপায় নাই ইনভাৰটাৰ লগাব লাগিব
অ আমাৰ আকৌ পিজিত এইটো কানেকশ্যন নাই
সে নেকি পিজিটোৰ ভিতৰত নাই
নাই অলপ ভাল চাল চাই এটা পিজি চাব লাগিব আৰু মোৰ আৰু বেছি দিন নাই না তাৰ কাৰণে আৰু। ইমান চোৱা চিতা কৰা নাই।
আচ্ছা আচ্ছা। হ অ হ।
কি হৈ গল তোমাৰ?
একো হোৱা নাই, মোৰ গৰম লাগি আছে।
অ, পানী খোৱা পানী।
পানী অ খাম, ফেন টো মাত্ৰ চলাই আহিলো এতিয়া আৰাম লাগি আছে।
হ'ব দিয়া। ঠিক আছে তুমি পানী খোৱা মই ৰাখিছোঁ'
জীয়াই আছো দিবা হ'ব দিয়া ৰাখা।
অঁ অঁ
ঠিক আছে দিয়া বাই।
ঠিক আছে বাই।
অ অ ৰাখা ।